অঁ কোৱা।
অ কি কৰি আছা?
এ কি কৰিবা তেতিয়া পৰা এনে বহি আছিলোঁ ঘৰতে বতৰটো চাফা নাছিল? বৰষুণ দি আছিল ন এতিয়া অলপমান বতৰটো ভাল কৰিলে তাকে বোলো বাহিৰত আহিছোঁ ৰ'বা অলপমান।
অ বাহিৰত আছা নেকি? বাকি পিছে কি কৰি আছা বাহিৰত, খোজ কাঢ়ি আছা নেকি?
এ এনে আমাৰ চোতালৰ এই খিনিতে অলপমান খোজকাঢ়ি আছো কিমান নানো। ঘৰডালত সোমাই থাকিব তোমাৰ দিনৰ দিনটোত থাকিব নোৱাৰি ন ঘৰৰ ভিতৰত।
তাকেই তাকেই দিনৰ দিনটো আৰু কিমান ঘৰৰ ভিতৰৰ সোমাই থাকিবা আৰু। অ সেয়ে আৰু বাকী পিছে কিবা ক'বা নেকি কিয় ফোন কৰিলে পিছে?
এ এনে আৰু এনে আছিলো কি কৰিবা তাকে ভাবিলো অলপমান। মানে কথাই পাতি ল এ মোৰ টোপনি টোপনিও লাগিছে ৰবা কিন্তু। তেতিয়া এতিয়া বিছনাত যাওঁ দিয়াচোন বিছনাত গ'লে টোপনিটো নোহোৱা হৈ যাব নিজে নিজে। ত' মানে কথা বিশেষ অ তোমাৰ। পাতিব লগীয়া নাই আৰু এনে তোমাক মই ফোন কৰিলো। বাকি তুমি ধৰা মই তোমাক এটা কথা সুধো আৰু তুমি ধৰা এই অ। তাৰ পৰা আমাৰ কলেজবোৰ বন্ধ দিছে তেতিয়াৰ পৰা কি তুমি। মোবাইলতে ব্যস্ত আছা নে কিবা কিতাপ চিতাপ পঢ়িছাহে উপন্যাস ছুপন্যাস।
এই নাই মানে। সেইবিলাক কৰিম বুলি ভাবিছিলোঁ মানে এইবাৰ ঘৰম মনত কি কৰিম বুলি ভাবিছিলোঁ মই তোমাৰ। এই যিবিলাক তোমাৰ ইংলিছ কিতাপ আছে সেই ইংলিছ কিতাপ পঢ়িম বুলি ভাবিছিলোঁ মানে। মানে কি হয় মই জানাই আমি যিহেতু অ মানে ধৰি লোৱা অ অসমীয়া বেছিক। জানো আৰু যিহেতু আমি অসমীয়া জানিব লাগে বেছিকে অসমীয়া যিহেতু আমি। কিন্তু ইংলিছো মানে লাগে দিয়াচোন ইংৰাজীও লাগে দিয়াচোন মানে মানুহক বহুত খিনি লাগে। নে কামত আহিব দেই ইংৰাজীয়ে। ত ভাবি আছিলোঁ তাকে ইংৰাজী কিতাপ পঢ়িম বুলি উপন্যাস বিলাক বা তোমাৰ যিবিলাক যিবিলাক সাধাৰণ যিবিলাক। এইবাৰ সাধাৰণ কিতাপ সেইবিলাক পৰিম বুলি ভাবিছোঁ য'ত তোমাৰ বেছি আৰু টান চান ৱৰ্ড নাথাকে বা শব্দ নাথাকে। অহ তাতে তোমাৰ যিটো মোৰ যিটো কয় ন মানে যিটো উচ্চাৰণ বা উচ্চাৰণৰ লগতে যিটো তোমাৰ। শব্দ যিটো শুদ্ধতা সেই শুদ্ধতাটো অলপ বাঢ়ে আৰু লগতে তোমাৰ যিটো আমাৰ কয় ন যিটো। মানে বানন যি আমাৰ ভুল হয় লিখাতে বা ধৰি লওক কোৱাতে বা তোমাৰ যিটো মানে। হয় নে গ্ৰামাৰ বা ব্যাকৰণ যিটো ভুল হয় কোৱাতে। ত' সেইটো ভাবিছিলোঁ আৰু শুদ্ধ কৰিম বুলি কিন্তু কিবা এটা কামো আহি গ'ল ন ত সেই কামৰ কাৰণে এতিয়া মানে। সেইটো উপন্যাস কিতাপ একো পঢ়াই হোৱা নাই মানে এতিয়া মই কিতাপৰ ওচৰতে যোৱা নাই সেনেহান হৈছে আৰু।
অহ হয়। হয় নেকি সেনেকুৱা হৈ আছে নেকি? বাৰু এই তুমি কিতাপ পঢ়াৰ বা উপন্যাস পঢ়াৰ কথা ক'লা ন। তুমি কি ভাবা আৰু যিটো আমাৰ পঢ়া শুনা আৰু পঢ়া শুনাটো কিয় ইমান গুৰুত্বপূৰ্ণ ন আমাৰ জীৱনত। তুমি সেই বিষয়ে কিবা কবা নেকি যদি নোকোৱা মই বাৰু কম পিছলে তোমাৰ মতে মই। মানে তোমাৰ মতামতটো জানো আৰু এই বিষয়ত পঢ়া শুনাতো কিয় গুৰুত্বপূৰ্ণ ইমান।
এই চোৱা পঢ়া শুনা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি কবলৈ কিয় লাগে নো। পঢ়া শুনাই দি আমি কি জানো কোৱাচোন পঢ়া শুনা আমাক কিয় দৰকাৰ জানেনে প্ৰথম কথা ক'বলৈ গ'লে পঢ়া শুনা আমাক। কি দিয়ে জ্ঞান দিয়ে ত' জ্ঞান দিলে। ত' জ্ঞান যেতিয়া তুমি আহিব। তোমাৰ জীৱনত ত জ্ঞান আহিলে তোমাৰ যিবিলাক অজ্ঞান অ অজ্ঞান যিবিলাক ভাৱনা আছে অজ্ঞান যিবিলাক। কথা সেই অজ্ঞানত তোমাৰ দূৰ হ'ব ন। ত'সেইটোৱে আৰু পঢ়া শুনা বহুত খিনি এটা মানুহক সহায় কৰে এই ধৰি লোৱা আগতে মানুহৰ বিলাক মানুহ যিবিলাক আছে। আগৰ মানুহ বিলাক আৰু আগৰ যুগৰ তেওঁলোক। মানে বহুত অন্ধ অন্ধবিশ্বাসী আছে অন্ধবিশ্বাসত বহুতখিনি কথা বিশ্বাস কৰিছিল অহ সেইটো কিয় অহ সেইটো মানে কিয় হয় কাৰণ তেওঁলোকৰ সিমান জ্ঞান নাছিল আৰু মানে আগৰ যুগৰ যিবিলাক জ্ঞান আছিল ন জ্ঞান থকা মানুহ আছিল তেওঁলোকে কিন্তু কৰা নাছিল আমাৰ যিবিলাক ডাঙৰ ডাঙৰ অহ ব্যক্তি আছিল বা ডাঙৰ ডাঙৰ মানে মানুহ আছিল তেওঁলোকে কিন্তু এই ধৰি লোৱা যিবিলাক অন্ধবিশ্বাস সেই অন্ধবিশ্বাসৰ প্ৰতি বা যিবিলাক আমাৰ কু সংস্কাৰ আছিল সেই কু সংস্কাৰৰ সদায় মাত মাতিছিল কিন্তু সেইবিলাকৰ হৈ সেইটোয়ে আৰু পঢ়া বা তোমাৰ শিক্ষাৰ সেইটোয়ে মানে গুৰু ত্ব মানে আমি পঢ়িব সেইকাৰণে লাগে আৰু মানে যাতে আমি যিবিলাক আমাৰ অ যিবিলাক আৰু আমি পালন কৰিব নালাগে বা যিবিলাক আমি ধৰি লোৱা আমি সেইবিলাক অন্ধবিশ্বাস মানিব নালাগে বা ধৰি লও আমাৰ যিটো অগ্যনত দূৰ কৰিব কাৰণে আমাক শিক্ষ ক্ষা বহুত দৰকাৰ বা শিক্ষাটো আমাক বহুত জৰুৰী। কাৰণ শিক্ষা নহলে বৰ্তমান দুনীয়াটো চলিব নোৱাৰে কাৰণ যিখন বৰ্তমান মানে যুগ চলি আছে সেইটো যুগতটো শিক্ষাৰ অবিহনে তুমি কোনো পধ্যায় চলিব নোৱাৰা মান যিটো কিতাপৰ শিক্ষা কোৱা নাই মই মানে যিটো তোমাৰ সাধাৰণ জ্ঞান বা সাধাৰণ শিক্ষা যিটো বাহিৰ মানসিক শিক্ষা যিবিলাক নলেজ বা ধৰি ল' শিক্ষা'অ সেইবিলাক না না নাথাকিলে বা তোমাৰ কিতাপৰ অলপ চলপ জ্ঞান যদি নাথাকে তোমাৰ তুমি এই বৰ্তমান সময়তো একদম চলিব নোৱাৰা, আগৰতো অলপ চলপ হলে চলিব পাৰিছিলে সেনকে কিন্তু এ তিয়াটো একদম নোৱাৰা। বাকী পিছে তুমিও কোৱাচোন তোমাৰ মতে শিক্ষা আমাৰ কাৰণে কিয় প্ৰয়োজন
তাত শিক্ষা বুলি নহয় মানে শিক্ষা আৰু যিটো পঢ়া শুনা তাৰে দুটা, দুটা অৰ্থ থাকে আৰু মই পঢ়া শুনাৰ বিষয়ে কওঁ বাৰু মোৰ মতে তোমাৰ যিটো পঢ়া শুনা ন সেইটোতো মানুহৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ কিয়নো তোমাৰ ধৰা টকা পইচা, ধন সম্প ত্তি এইবোৰ হেৰাই গ'লে ঘূৰাই আনিব পাৰি কিন্তু জ্ঞান কেতিয়াও আমাৰ হেৰাই নাযায় মানে জ্ঞানটো তোমাৰ এতিয়া টকা পইচা, ধন সম্পত্তি তোমাৰ পৰা মানুহে চুৰ কৰি লৈ যাব পাৰে কিন্তু তোমাৰ যিটো জ্ঞান সেই জ্ঞানটো তোমাৰ মানুহে কেতিয়াও চুৰ কৰিব নোৱাৰে। আৰু পঢ়া শুনা কেৱল তোমাৰ ধৰা পৰীক্ষাত ভাল নম্বৰ পোৱাতে সহায় নকৰেটো ই মানে কি কৰে ই ধৰা এজন মানুহ আমাৰ দৰে এজন ব্যক্তি সেই ব্যক্তিজক পৰিচয় গঢ়াটো সহায় কৰে বা তেওঁলোকৰ চিন্তা ভাল চিন্তা যিবিলাক কৰিবলৈ বাধ্য কৰাই বা জীৱনত কেনেকে সঠিক সি দ্ধান্ত ল'ব পাৰি বা কেনেকৈ আমি জীৱনত সফল হ'ব পাৰোঁ সেইবোৰো দিশ দেখাইতো আৰু মানে ক'ব গলে তোমাৰ হয়তো সেইকাৰণে পঢ়া শুনা আৰু শিক্ষাটো ইমান জৰুৰী আৰু আমাৰ বৰ্তমান জীৱনত কাৰণ ধৰা পঢ়া শুনাৰ জৰিয়তে আমি কি নতুন নতুন বস্তু শিকিবলৈ পাওঁ তাত যিবিলাক আমাৰ বিদ্যালয় আছে, মহাবিদ্যালয় আছে বা যিবিলাক আমাৰ বিশ্ববিদ্যালয় আছে আমি তাতে তোমাৰ বিভিন্ন বিষয় যেনেকুৱা ধৰি লোৱা বিজ্ঞান হওক ইতিহাস হওক বা গণিত হওক, সাহিত্য হওক, সমাজ পৰিৱেশ এইমানে সকলো বিভিন্ন ধৰণৰ আৰু বেলেগ বেলেগ ধৰণৰ বিষয়ৰ ওপৰত আমি মানে জ্ঞান লাভ কৰিব পাৰো তো আৰু এই জ্ঞান কেৱল তোমাৰ সীমাবদ্ধ কিতাপৰ মাজত নাথাকে ন যিটো আমি সেই জ্ঞানটো আহৰণ কৰো সেইটোৱে কি কৰে আমাৰ যিবিলাক দৈনন্দিন জীৱন সেই দৈনন্দিন জীৱনত বহুত সমস্যা সমাধান কৰে এতিয়া তুমি যদি ধৰা ভাল এখন অসমীয়া উপন্যাস পঢ়িচা বা ভাল এজন ব্যক্তিৰ পৰিচয়ৰ বিষয়ে পঢ়িছা ত' তোমাৰ ব্যক্তিগত জীৱনত তাৰে প্ৰাউতটো নিশ্চয় পৰিব। বা তুমি ধৰা এখন মানে ধৰা আইনৰে কিতাপ পঢ়িছা ত' তুমি ধৰা কেতিয়াবা ৰাস্তাত যদি সেনেকুৱা আইনগত সমস্যাৰ কিবা সন্মুখীন হোৱা ধৰা পুলিচে হওঁক বা বেলেগে তোমাৰ আইন উলংঘা কৰি তোমাক যদি উল্টা মানে ক'ব বিচাৰে তেনেহ'লে তুমি তেওঁলোকক ক'ব পাৰিবা যে মই আইন উলংঘা কৰা নাই বা দফাবিলাক দেখাই দিব পাৰা আইনৰ ত' সেনেক কুৱা ধৰণৰ মানে ধৰা আমি যিমানে শিকি থাকো বস্তুবোৰ সিমানে মানে আমাৰ যিবিলাক চিন্তাাধাৰা সেইবোৰো বহল হৈ যায় তো ত' আৰু তোমাৰ আ আজিৰ যুগটো আৰু আজিৰ যুগটো শিক্ষা প্ৰযুক্তিৰে যুগ মানে শিক্ষাৰ লগত যিটো প্ৰযুক্ সেইটোতো থাকে আৰু শিক্ষা অবিহনে মানে ভাল এটা তুমি কেৰিয়াৰ গঢ়ি তোলাটোতো সহজ নহয় দিয়াচোন বৰ্তমান সময়ত কাৰণ তুমি চিকিৎসক হোৱা উকিল হোৱা, শিক্ষক হোৱা, বিজ্ঞানিক হোৱা, আৰক্ষী হোৱা, যিয়ে নোহোৱা কিয়। আজিকালি দেখিবা তোমাৰ মানে বি নিজৰ পঢ়া শুনাটো বেলেগ ডিগ্ৰী পাছ কৰালেকে বেলেগ কিন্তু তুমি যদি এটা চাকৰি ল'ব বিচাৰিছা। সেই চাকৰিটো লোৱাৰ বাবে তুমি আন এটা পৰীক খা দিব লাগে মানে প্ৰতিযোগিতামূলক পৰীক্ষা এটা দিব লাগে ত' ইয়াৰ পৰা বুজিব পাৰি যে ধৰা আমাৰ পঢ়া শুনাটো কিয় ইমান দৰকাৰী জীৱনত মানুহে কয় ন' জীৱনত পঢ়ি শেষ কৰিব নোৱাৰে মানে শিক্ষা আহৰণ কৰাৰ কোনো বয়স নাথাকে তুমি যিমান ইচ্ছা শিক্ষা আহৰণ কৰি থাকিব পাৰা। আৰু তোমাৰ ধৰা বিভিন্ন ধৰণৰ দক্ষতাও থাকে দিয়াচোন। মানে মানুহৰ জীৱনত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ দক্ষতা আছে। বা নতুন নতুন দক্ষতা আহি আছে সেইবোৰো শিকাৰ কাৰণে তুমি কিন্তু তোমাৰ সেই পঢ়া শুনাৰ গুৰুত্বটো লাগিবই এতি যদি তুমি ইংৰাজী ভাষা পঢ়িবই নাজানা বা অসমীয়া ভাষা পঢ়িবই নাজানা, তোমাক যদি কোনোবাই কিবা এটা দক্ষতা শিকাবলৈও বিচাৰে ত' তুমি সেইটো নিজৰ ভাষাত লিখি কেনে কেনেকে প্ৰকাশ কৰিব যদি লিখিব নাজানা। তে সেই ক্ষেত্ৰত তোমাৰ পঢ়া শুনাটো অলপমান ভাল দিশত যাব লাগে আৰু ক'বলৈ গ'লে পঢ়া শুনাটো দৰকাৰী হয়। কাৰণ তোমাৰ কেৱল চাকৰি লাভৰ বাবে বা ধৰা আন কিছুমান কামৰ বাবে নহয়তো। জীৱনক যদি তুমি ভালকে চলিব বিচাৰা ধৰা ভালদৰে বুজিবলৈ বিচাৰিছে মানুহৰ সেই চিন্তাধাৰা তেনেহ'লে শিক্ষাটো মানে বহুত বেছিয়ে জৰুৰী আৰু বৰ্তমান সময়ত আৰু আৰু এটা কথা ক'বলৈ গ'লে এই মই নিজে পঢ়ি শুনি এইটো কথা গম পাইছোঁ যে তোমাৰ এই পঢ়া-শুনা কৰিলে ন মা মাথাত মানে আমাৰ মগজুত আৰু বহুত কথা আহি থাকে আৰু বহুত ধৰণৰ চিন্তা ভাৱনা কৰা আমাৰ ক্ষমতা বৃদ্ধি পাইছে চাবাচোন। মানে আমি কিবা এটা শুনিলে মানে কথাবোৰ বিশ্বাস নকৰোঁ সহজে আজিকালি। মানে আমি যিহেতু পঢ়ি শুনি আহিছো সৰুৰে পৰা বা জানো এইবোৰ বস্ তু ত' মানে আমি কি কৰোঁ এইবোৰ বস্তুৰ বিষয়ে অলপমান ভাবি থাকোঁ যে কি তেওঁ ধৰা কোনোবাই তোমাক কিবা এটা বিষয়ত কৈছে। তুমি তে যেতিয়ালৈকে তুমি সঠিক তথ্য নোপোৱা। যেতিয়ালৈকে তোমাৰ মনে মানি নলয় যে মোৰ মতে মোৰ চিন্তাধাৰণা মতে এই কথাটো সত্য নহয়। তেনেহ'লে তুমি মানে এনেক কুৱা লাগিব যে হয় এইটো মানে মই মানি ল'ব নোৱাৰোঁ তেওঁ যি কৈছে মই সেই কথাটো নামানো। সেই সেনেকুৱা ধৰণৰ হয় বাকী তুমি এই বিষয়ে কিবা ক'বা নে তোমাৰ হয় নে এনেকুৱা?
অ', মোৰো তোমাৰ ক'বলৈ গ'লে ঠিক মানে যিটো তোমাৰ শিক্ষা আছে শিক্ষাটো কিন্তু আমাৰ কাৰণে মানে কিয় গুৰুত আৰু তুমি ইমান উদাহৰণ দিলা তাৰ লগতে ময়ো এটা দিওঁ আৰু। মানে আমি ধৰি লোৱা আমি যিহেতু বহুতখিনি কথা জানো আৰু। মানে ধৰি লোৱা আমাৰ যিবিলাক বৰ্তমান ডিজিটেল যু শুনিছোঁ টো। ত' ডি ডিজিটেল যিবিলাক যুগ আছে। সেই যুগৰ আমি বহুতখিনি কথা জানো ন। ত' ইয়াৰ ফলত আমাৰ লাভ কি হয় জানানে? এই যিবিলাক আজিকালি কেম হয় আৰু এই যিবিলাক ধৰি লোৱা মানুহৰ লগত স্কেম বাঢ়ি আছে আৰু দিনক দিনে। এ স্কেম বিলাক বা সেই ধৰি লোৱা যিবিলাক আমাৰ ধৰি লওক এই ধৰি লওক হেকাৰ বা তোমাৰ ধৰিলোৱা যিবিলাকে পইচা খায় আৰু বেংক একাউণ্টৰ অ'টি পি সেইবিলাক খুজি কিনে। ত' সেইবিলাক আমি এতিয়া মানে বুজি পাওঁ বা আমি সেইবিলাক জানো আৰু এইটোৱে সেনেকুৱা কৰিব খুজিছে। সেনেকুৱা কৰিব খুজিছে। ত' তেতিয়া মানে কি হয় আমাৰ মানে তো কি বুলি কয়? অ এই যিটো অ মানে অ। আমি যিটো জ্ঞান বা সেই যিটো আমাৰ যিটো শিক্ষাৰ পৰা আমি যিটো জ্ঞান আহৰণ কৰিছো বা আমি যি খিনি আমি জ্ঞান এতিয়ালৈ লৈছোঁ আৰু। সেইখিনি জ্ঞান গিতা আমি তাতে প্ৰয়োগ কৰিব পাৰিম বা এইখিনি ধৰি লোৱা আমি বুজি পাম যে অ, এইটো স্কেম কৰিছে আমি একো নিদিওঁ ত এইখিনি আমি জানো আৰু। আগৰ যিবিলাক যুগৰ মানুহে ধৰি লওক আগৰ যিবিলাক মানে মানুহ আছিল। তেওঁলোকে বাৰু কিবা খুজিলে বা তেওঁলোকে ভাবে যে অ, মোৰ লটৰী লাগিছে এনেকুৱা লাগিছে মই শিকিছোঁ কিন্তু আমি কোনোবা এনেকে অচিনাকি মানুহ ফোন কৰিলে আমি প্ৰথম দহবাৰ ভাবো আৰু। এইটো কাৰ নম্বৰ বা কোনে কিয় ফোন কৰিছে বা কিয় কিয় কৈছে? সেনেকুৱা কথা আৰু। কিন্তু তোমাৰ সেইটোৱেতো সেইটোৱে শিক্ষাৰ মূল যিটো কথা সেইটো শিক্ষাৰ মূল কথা আৰু। আৰু লগতে তোমাৰ আমাৰ আমি যিটো শিক্ষাই লওঁ আৰু যিটো পাঠ্যগত পাঠ্যগত যিটো শিক্ষা। এই শিক্ষাটো কিন্তু তোমাৰ আহ মোৰ মতে আৰু মোৰ মতে কিন্তু সেই নহয় আৰু, মানে ভাল নহয় আৰু। মানে। ভাল এইটো ক্ষেত্ৰত হয় ন। নম্বৰ লোৱাৰ ক্ষেত্ৰতো ভাল কিন্তু মই ভাবোঁ আৰু সেই আমাক যিটো পাঠ্যগত শিক্ষা আছে। এই পাঠ্যগত শিক্ষাটো কিন্তু আমাক জীৱনত মানে যুঁজিবলৈ কিন্তু একো জ্ঞান বা তোমাৰ একো মানে অহ, গঢ় নিদিয়ে আৰু মই ভাবোঁ। বৰ্তমান যিবিলাক আমাৰ ধৰি লোৱা যিবিলাক আমাৰ অ বিষয়ৰ ওপৰত যিবিলাক চিলেবাছ আছে সেই চিলেবাছ কিন্তু আমাক একো নকৰে। সেইবিলাকে অকল আমাক নম্বৰ পাবলে বা নাম্বৰ কেনেকা অৰ্জন কৰিব পাৰো। সেইটো আমাক শিকায়। কিন্তু জীৱনত কেনেকে যুঁজিব লাগে জীৱন কেনেকে শিকাব লাগে। সেইটো কিন্তু একো মানে ইমান মানে আও ভাও আও ভাও নোপোৱা আৰু। সেইটো অকল তুমি যিবিলাক বা বাহিৰৰ জ্ঞান আছে বা বাহিৰত যিবিলাক জ্ঞান বা বাহিৰৰ মানুহৰ পৰা যিবিলাক জ্ঞান পাবা। বাহিৰৰ যিবিলাক শিক্ষা। সেই শিক্ষাৰ পৰাই তুমি অৰ্জন কৰিব পৰা। কিতাপৰ কিতাপৰ পৰা মানে ডাইৰেক্ট সেইবিলাক অৰ্জন কৰিব নোৱাৰিবা বৰ্তমান সময়ত। ত' সেইটোয়ে ক'ম আৰু ইয়াতকেনো কি ক'বা আৰু মানে, কথা ক'বলৈ গ'লেতো এ শিক্ষাৰ ওপৰতো কেতিয়াও শেষে নহয় তোমাৰ কাৰণ শিক্ষাটো আমাৰ কাৰণে ইমানেই গুৰুত্বপূৰ্ণ। এইটো নহ'লে আমি আমি যি
মানুহৰ শিক্ষাৰ কাৰণেটো আমি বা মানুহৰ জ্ঞানৰ কাৰণে আমি আজি তোমাৰ লগত ম কথা পাতি থাকিব পাৰিছো ন'। যদি মানুহৰ শিক্ষা নাথাকিলে হয়, মানুহৰ জ্ঞান নাথাকিলে হয় বা মানুহে যজন এইবিলাক কথা নাভাবিলে হয়। এতিয়া জানো এইবিলাক মোবাইল ফোন হওক, ইণ্টাৰনেট হওক বা বিভিন্ন যিবিলাক ডাঙৰ ডাঙৰ কিতাপ আছে, অভিধান আছে। যিকোনো অ', মানে ক'বলৈ গ'লে, এই যিকোনো বস্তু আৰু য যত তোমাৰ শিক্ষা জড়িত। ত' সেইবিলাক বস তুমি পালো হয় নেকি? নাপালো হয় ন' সেইয়াই আৰু দিয়া। বাকী বেছি হ'ব দিয়া নহলে আৰু পিছলৈ কে কেতিয়াবা এনেকুৱা ভাল বিষয়ৰ ওপৰত কথা পাতিম। আজি বাৰু কথা পাতি বহুতে ভাল লাগিল মোৰ।
অ', দে হ'ব দিয়া। ৰাখিছো দিয়া।